অ শুনিছা নাই?
অ অ শুনিছো। তুমি শুনিছা?
অঁ শুনিছোঁ শুনিছোঁ। কি কৰিছা?
মই তোমাৰ এই ভাতকেইটা খাই অকমান বহি আছো, তুমি?
অ এ মইও তোমাৰ এনেই অকমান ৰাস্তাৰ ফালে ওলাই আহিছিলো গম পাইছা নাই। এনেকুৱা গৰম পৰিছে তাকে অ এই ঘৰৰ ভিতৰলৈ সোমাবই নোৱাৰি একদম।
উম এই পকা ঘৰ বিলাকৰ বেছি হয়। আমাৰ তোমাৰ অকমান এইফালে অকমান কেঁচা ঘৰ এটা আছে
অ অ।
তাতে তোমাৰ মই বহি থাকো তাত তাত ইমান গৰম নহয়।
অ আমাৰো তোমাৰ এই মানে ঘৰটো মানে চাপৰ যে বহুত। তোমাৰ মানে কি হয় একদম ট টিং বিলাক পতকে গৰম হৈ যায়। আকৌ মানে মানে গোটেই পকা যে ঘৰটো সেইটো কাৰণেও গৰমটো বেছি অলপ।
তাকেতো তোমাৰ মানে গৰম গৰম গৰহিল দিনতো সোমাবই নাই ফেনৰ হাৱাও গৰম হৈ যায়।
অ তাকে তাকে। বাকী খবৰ খাতি কোৱাচোন।
মোৰ ভালে ভালে। তোমাৰ?
অ মোৰো ভালেই আৰু। বাকী ভাত পানী খালানে? অ ঘৰত ভাল ভাল ভাল। ভাত পানী খালানে?
ভাত পানী খালোঁ খালোঁ। তুমি?
অ এ মই জাষ্ট খাই উঠিছো আৰু এতিয়া। তাকে আজি ঘৰত ভালেই ভালে ভালে।
খে-খে-খেতি পথাৰ নামিছে নেকি?
অ খেতি পথাৰ খেতি প পথাৰত মানে তোমাৰ সেই দেউতাহঁত গৈছে বাৰু দেই খেতি পথাৰলৈ, তোমাৰ এতিয়া কঠীয়া-চঠীয়া তোমাৰ পাৰিলে, তাৰপিছত এতিয়া তোমাৰ সেই আলি চালিবিলাকে কোৰ মাৰি আছে আৰু এতিয়া। তোমালোকৰ নামিছেনে খেতিপথাৰত?
আমাৰ তোমাৰ নমা নাই নামিব আৰু লাহে লাহী কঠীয়া-চঠীয়া অকণমান তুলি তুলি আছে আৰু।
অ অ অ আচ্ছা আচ্ছা।
তাকে মই মানে তোমাৰ এই ফোন কৰিলো মোৰ মানে এতিয়া চামাৰ ভেকেচনৰ টপিক এটাৰ ওপৰত চেমিনাৰ কৰি আছিলোঁ মানে
অ কি টপিক বা?
টপিকটো তোমাৰ মানে এই এনেকুৱা ধৰণৰ অকণমান সামাজিক টাইপৰ মানে যে এই
অঁ
মই মই বাছি লোৱা টপিকটো হৈ গ'ল তোমাৰ গ্ৰাম্যাঞ্চলৰ উন্নয়ন অবিহনে আমাৰ ভাৰতৰ সামগ্ৰিক উন্নয়নটো নহয় তুমি কি ভাবা প্ৰথমতে
অঁ এই এতিয়া তুমি সেইটো টপিকটো বাৰু ভালেই লৈছা বাৰু দেই মানে এতিয়া চোৱা আমাৰ মানে ধৰি লোৱা এতিয়া যিবিলাক ডাঙৰ ডাঙৰ নগৰ বিলাক হৈছেগে হয় নহয় এতিয়া সেই সেই নগৰবিলাকো তোমাৰ এনেকুৱা গাঁৱৰ পৰাইতো নগৰ বিলাক হৈছে ছেগে ন গম পাইছা নাই গতিকে সেই তোমাৰ অ নগৰখন যেতিয়া উন্নত হৈছে তোমাৰ গাঁৱৰ পৰাই উন্নত হৈছে গতিকে কি হ'ব গাঁওখন উন্নত হ'লেহে কি হ'ব আমাৰ গাও বিলাক আমাৰ পৰিৱৰ্তন হব গম পাইছা নাই গাও বিলাক আচলতে নগৰলৈ পৰিৱৰ্ তন হ'বগে
এতিয়া এ একচোলি হয় হয় কাৰণ চুমা তোমাৰ চোৱা এতিয়া এখন এখন ঘৰ লগ লাগি এ এ ঘৰ লগ লাগি এখন সমাজ হয়
সমাজ হয় হয়
আৰু এখন এখন সমাজ লগ লাগি এখন এখন নগৰ সৃষ্টি হয় বা গাও গাও গাঁৱৰ পৰাইতো নগৰ সৃষ্টি হৈছে এতিয়া আমাৰ অ অসমীয়াত এষাৰ কথা আছেই যে
উম
ভগৱানে গা গাঁৱৰ সৃষ্টি কৰিছিলে আৰু মানুহে নগৰৰ সৃষ্টি কৰিলে
হয় হয় হয় হয় নিশ্চয় নিশ্চয়
এতিয়া তেনেহ'লে তাৰ নগৰবিলাকৰ বা ইমান ডাঙৰ ডাঙৰ চহৰবিলাকৰ মূলতে হৈছে নো কি আমাৰ গাঁওবিলাকেই আমাৰ গাঁৱৰ পৰাই মানুহ গৈ তাত ব বসতি কৰিছেগে এতিয়া য যদি আমি আমাৰ শিপ শিপাডাল বা আমি আমাৰ মূল খুঁতিটোকে যদি আমি উন্নয়ন নকৰোঁ তেনেহ'লে বাকী গাঁও বা চহৰসমূহ উন্নয়ন কৰিলেও কিন্তু এই পিছপৰা ঠাইসমূহ যদি সদায় পিছ পৰিয়ে থাকে বেয়াৰ জনসাধাৰ জনসাধাৰণ খিনিয়ে যদি সঠিক ব্যৱস্থা বা সঠিক পথ নাপায় তেনেহলে মই এটা কথ কথা ভাবো যে আমি ইমানখিনি উন্নয়ন কৰি কিন্তু আমি আমাৰ মুল সুত সুতিটো উন্নয়ন কৰিব নোৱাৰিলে উন্নয়নৰ অৰ্থটো আচলতে বিফলে যাব বুলি মই ভাবো
অঁ সেইটোৱে সেইটো একদম তুমি ভাল কথাই ভাবিছা শুদ্ধ কথাই ভাবিছা কাৰণ এতিয়া চোৱা তোমাৰ গাঁওখনে এতিয়া মূল হয় নহয় আমাৰ চাবলৈ গলে এতিয়া আমি নিজৰ গাঁওখনক আচলতে যিমানেই উন্নত কৰিব পাৰোঁ সেইটো আমাৰেই ভাল হ'ব ন
হয় হয় হয়
কিন্তু কিন্তু কি গম পাইছা নাই এতিয়া ধৰি লোৱা সে চৰকাৰ এখন চৰকাৰে কি কৰে গম পাইছানে সেই নগৰবিলাকতহে বেছি প্ৰধান্য দিয়ে গম পাইছ নাই এতিয়া চাবাচোন গাঁওবিলাকৰ এতিয়া তোমাৰ এতিয়া আমাৰ গাঁওখনৰ কথাকে যদি কওঁ গম পাইছা নাই এতিয়া তোমাৰ আমাৰ গাঁওৰ ৰাস্তাবিলাক কিমান বেয়া ৰাস্তা পদূলিবিলাক হয় নহয় এতিয়া তুমি চোৱা তোমাৰ এজন মানুহৰ যদি তোমাৰ বেমাৰ হয় ঘৰত গম পাইছা নাই তেতিয়া সেই ওৱান জিৰ' এইটক যদি ফোন কৰা তেনেহ'লে সেই গাড়ীখন ইমান সোনকালে আহিব নোৱাৰে কেলে! কাৰণ, ইয়াৰ মূল কাৰণটো হৈছে তোমাৰ আমাৰ গাঁৱৰ ৰাস্তাবিলাক বেয়া গম পাইছা নাই? তোমাৰ ইমানেই খাল বাম ৰাস্তাবিলাকত? ইমানেই খাল বাম! যে তোমাৰ সেই গাড়ীখন দ্রুত বেগৰে আহিবই নোৱাৰে, গতিকে তোমাৰ সেই ৰু হস্পিতেল পোৱাটো অলপ পলম হৈ যায়। গতিকে এইটো তোমাৰ মানে প্ৰব্লেম হৈ যাব ন! যেতিয়া এজন ৰোগী তোমাৰ সময়মতে হস্পিটেলত নাপাবগৈ, তেনেহ'লেতো তোমাৰ প্ৰব্লেম হ'বই!
এতিয়া, হয়, এতিয়া তুমি য হয়, এতিয়া তুমি যোনটো কথা ক'লা যে প্ৰথম কথা বা পথৰ কথাটো কৈছা ন, এতিয়া এতিয়া কি হৈছে, সেই আমাৰ গাঁৱত কি হয়? চৰকাৰে আচলতে ইয়াৰ ওপৰত পদক্ষেপ নাই লোৱা বুলি মই নকওঁ। কাৰণ তোমাৰ চহৰৰ এটা-এটা গলি দুই-তিনি ঘৰ মানুহ থাকে, কিন্তু, তেনেকুৱা জেগাত ৰাস্তা পকা তোমাৰ। কিন্তু আমাৰ অ', আমাৰ গাঁৱৰ ইমানখিনি বসু বসবাস কৰা মানুহ বা বহুত ঠাই এ, মানে সংলগ্ন এটা ৰাস্তা, য'ত শিক্ষক- শিক্ষয়ত্ৰী গোটেই ছাত্ৰ-ছাত্ৰী অহা-যোৱা কৰে, তেনেকুৱা এটা ৰাস্তা কিন্তু বাৰিষা কালত অৱস্থা বেয়া হোৱা দেখা পোৱা যায়, প্ৰত্যেক বছৰে, এটা-দুটা বছৰ বুলি নহয়। তে সেই ক্ষেত্ৰত আচল, হয়, এতিয়া সেই ক্ষেত্ৰ ত আচলতে কি হয়, চৰকাৰৰো মোৰ মতে মনোনিৱেশ নকৰাকে নাথাকে! কিন্তু, আচলতে কি হয়, মাজৰ যিসমূহ দ্বিতীয় স্তৰৰ যিসমূহ লোক থাকে, বা তোমাৰ মাজতে যিসমূহ দালালি সোমাই থাকে
হয়, হয়।
সমূহে আচলতে বা তেওঁলোকৰ সেই অপকৰ্ম বা দুৰ্নীতিয়েহে আচলতে আমাৰ সমাজ বিলাক মোৰ মতে বেছিকৈ পিছপৰাই দিছে। এতিয়া এই ক্ষেত্ৰত হয়, হয়, এতিয়া এই ক্ষেত্ৰত তুমি কি ভাবা! যে আমাৰ এই মাজত যিসমূহ থাৰ্ড পাৰ্টিৰ মানুহ সোমাই বা যিসমূহ দালাল সোমাই, এইসমূহৰ পৰা আমি কেনেধৰণে বাচি থাকিব পাৰোঁ! সমাজখনক কেনেধৰণে এওঁলোকৰ মাজৰ পৰা আঁতৰাই নি আমাৰ মানে আ', উন্নয়ন কৰিব পাৰোঁ।
হয়। এতিয়া, এতিয়া শুনা হা! এতিয়া আমাৰ ধৰি লোৱা, আমাৰ গাঁৱলে এটা ৰাস্তা আহিছেঁ, হয় নে নহয়! এইটো সেই ৰাস্তাটো আহিছে বুলিতো তোমাৰ সকলোৱে গম পাব, হয় নে নহয়! সেইটোতো লুকাই নাথাকে কথাটো, এতিয়া চাবলৈ গ'লে, সেই তেনেকুৱা ক্ষেত্ৰত আমাৰ যে ৰা স্তাবিলাক হোৱা নাই, উন্নত হৈ উঠা নাই এয়া চাবলৈ গ'লে তোমাৰ, আমাৰ মানুহৰো ভুল আছেঁ, জনসাধাৰণো ভুল আছেঁ। কেলৈ কৈছোঁ! অ', এতিয়া তোমাৰ সেই এটা ৰাস্তাত তোমাৰ, কিমান তোমাৰ কিমান লাখ-লাখ টকা দিব হয় নহয়! এটা ৰাস্তা ৰাস্তা বনাবলৈ, কিন্তু সেই ৰাস্তা তাত যেতিয়া দালালি, যিটো তুমি কৈছা দালালি বুলি! তোমাৰ যিসকল লোকে, তোমাৰ সেই তাত তোমাৰ পইচাটো মাৰি দিব মানে গম পাইছা নাই! যিসকলে দালালি কৰিব পইচাটো লৈ। এতিয়া তেওঁলোকে কি কৰে, কেতিয়াবা তোমাৰ ধৰি লোৱা এনেই তোমাৰ ৰাস্তাটোৰ ওপৰত অকল শিলে-বালিয় পেলাই দিয়ে, হয় নহয়! কিন্তু তাকে সেই ৰাস্তাটো কিন্তু পকী নকৰে। তেতিয়া আচলতে আমাৰ জনসাধাৰণে সেই, সেই মানুহজনক ধৰিব লাগিব, ঠিকাদাৰজনক ধৰিব লাগিব। হয় নহয়? ইমান খিনি পইচা আচলতে কেনেক কেনেকে খতম হৈ গ'ল, অকল কি শিল বালি কেইটাত ইমান খিনি পইচা হব নেকি হয় নহয়? সেইবিলাক কথা আচলতে ধৰিব লাগিব গম পাইছা নাই এতিয়া আচলতে সেই তুমি কৈছা চৰকাৰখনকো আমি দুখিব নোৱাৰো বাৰু সেইটো কথা হয় এতিয়া সেই চৰকাৰখনে বাৰু ইমান পতককেতো সেইখিনি কথা ইমান কথা মন দিব নোৱাৰে। গতিকে আমি সেই জনসাধাৰণো সজাগ হ'ব লাগিব গম পাইছা নাই আমি যদি জন অ জনসাধাৰণ যদি আমি সজাগ হও তেনেহ'লে কি হ'ব আমাৰ ধৰি লোৱা গ্ৰাম্যাঞ্চল বা গাঁওবিলাক উন্নত হ'বলৈ অকণমান সহায় হ'ব গম পাইছা নাই সেইকাৰণে আমি গাঁৱৰ মানুহবিলাক সকলো আমি সচেতন হ'ব লাগিব গতিকে সেইখিনিয়ে
নিশ্চয় হয় তুমি এতিয়া যোনটো কথা ক'লা
অ
যে সেই আমাৰ জনসাধাৰণৰ তুমি অ সজাগতা ক'থা কলা হয় নহয় বাৰু
হয় হয় নিশ্চয় নিশ্চয়
মানে জনসাধাৰণক সজাগতাৰ কিমান খিনি উন্নয়ন কৰিব পাৰিবা চোৱা চৰকাৰে যদি কোনোবা এটা উম চৰকাৰে যদি কোনোবা এটা জেগাত যদি সেই আঁচনিখন প্ৰণয়ন কৰে বা এটা ৰাস্তা বা ঘাটে যদি প্ৰদান কৰে
উম
এতিয়া সেই কথা সেই কথাটো প্ৰথম কথা গোটেই পঞ্চায়তে হওক বা গোটেই গাঁওখনৰ লোকসকলে সেই কথাটো জানিব। অ জনাৰ পিছত তেওঁলোকে মূল ধনলৈকে গম পাব যে চৰকাৰে কিমান লেকে দিছে আৰু তেওঁলোকে এইটো কথা জানে যে চৰ বাটটোত ইমান খিনি পইচাৰ প্ৰয়োজন হ'ব নে বাটটো এ এটা মজবুত বাট বনাবলৈ কিমান খিনি পইছা হ'ব সেইখিনি সকলোৱে জানে। কিন্তু সিমানখিনি পইচা যদি তাত তাত যদি বিনিয়োগ নহয় বা ৰাস্তাটো সিমান উন্নত মানৰ যদি নহয় তেনেহলে তাৰ বিৰোধিতা কৰাতো বা তাৰ কথাটো চৰকাৰৰ কাণত পেলাতো বা দৃষ্টিগোচৰ কৰাতো সেয়া কাৰ দায়িত্ব জনসাধাৰণৰ দায়িত্ব আৰু এটা হয় ইয়াতে আৰু ইয়াতে আৰু এটা ফেক্টৰ সোমাই আছে সেইটো হৈ গ'ল যে তোমাৰ গণতন্ত্ৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ অৰ্থাৎ আমাৰ চচিয়েল বা চৰি আমাৰ সেই সমূহৰ কথা কৈছো সাংবাদিক সকলৰ কথা কৈছো তেওঁলোকৰ গো চব যথেষ্ট গুৰুত্বপূৰ্ণ আছে তুমি কি ভবা বৰ্তমান সম বৰ্তমান সময়ত আমাৰ যি যি আমাৰ এই চতুৰ্থ স্তম্ভ আছে এই চতুৰ্থ স্তম্ভসমূহে কিছুমান অপ্ৰাসংগিক অদৰকাৰী কথালৈ ইমানখিনি চিঞৰ বাখৰ যে কৰি থাকে তেওঁলোকে বাৰু নিজ নিজৰ নিজৰ মূল কৰ্মৰ বা নিজৰ দ্বায়িত্বৰ পৰা আঁতৰি আহিছো নেকি তেওঁলোকৰ গণতন্ত্ৰত যথেষ্ট ভূমিকা আছে হয় নে নহয় বাৰু গতিকে তেওঁলো কে নিজৰ মূল কথা সমূহকো চৰকাৰৰ আগত ব্যক্ত কৰোৱা বা ইয়াৰ যিসমূহ অনৈ অনৈতিকতা আছে সেইসমূহ ৰাইজ ৰ আগত দাঙি ধৰাটো তেওঁলোকৰ মুখ্য কাম গতিকে তেওঁলোকৰ মই বুথ কৰো যে তেওঁলোকৰ ইয়াৰ ক্ষেত্ৰত বা আমাৰ দুৰ্নীতিৰ ক্ষেত্ৰত তেওঁলোকে সেইখিনি সুচন কৰাতো তেওঁলোকৰো এটা দায়িত্ব আছে বুলি মই ভাবো
দায়িত্ব আছে হয় এতিয়া আচলতে চাবলৈ গ'লে দায়িত্বটো আছে তেওঁলোকৰ হয় নহয় কিন্তু মোৰ মতে তেওঁলোকে সেই দায়িত্বখিনি কিন্তু এতিয়ালৈকে পালন কৰিব পৰা নাই ভালকৈ গম পাইছা নাই? কৰিছে, তোমাৰ কিন্তু কমকৈ কৰিছে গম পাইছা নাই, ধৰি লোৱা এতিয়া কিছুমান। কিছুমান সাংবাদিকে আচলতে বহুত ভালকৈ কাম কৰিছে। কিন্তু তাৰ মাজতো তোমাৰ এনেকুৱা কিছুমান আছে। তোমাৰ সিহঁতেও মানে দালালিৰ নিচিনা হৈ পৰিছে গম পাইছা নে সিহঁতক মানে কিছুমান। অ তোমাৰ মানে সিহঁতে কেইটামান টকাৰ কাৰণে মানে সিহঁতে তোমাৰ ফেক নিউজ। বনাই গম পাইছা নাই, কিছুমানে এতিয়া। চোৱা এখন তোমাৰ গাঁৱৰ উন্নয়ন কৰাটোতো মানে সকলোৰে দায়িত্ব গম পাইছা নাই? গাঁওখনৰ উন্নত। গাঁওখন উন্নত হ'লেহে তেওঁ আমাৰ দেশখন উন্নত হ'ব হয় নহয় গতিকে। ক্ষেত্ৰত আচলতে আমাৰ যদি গাঁওখনত যদি কিবা ভুল হৈছে। তোমাৰ সেই সেই ক্ষেত্ৰত আচলতে আমাৰ জনসাধাৰণৰ লগতে। সেই আচলতে সাংবাদিকসকলেও এক হ'ব লাগে গম পাইছা নাই, সেয়ে আচলতে। সেই কথাটো আমাৰ সাংবাদিক সকলেও তাৰ ওপৰত গুৰুত্বটো দিব লাগে। কিন্তু আচলতে সেই অ'। সেই তেনেকুৱা ক্ষেত্ৰত আচলতে কি কৰে গম পাইছে নাই, সেই সাংবাদিক সকলে কিন্তু ইমান গুৰুত্ব প্ৰদান নকৰে। তেওঁলোকে ধৰি লওক যি যিসমূহ কথাত গুৰুত্ব দিব নালাগে। সেইবিলাক কথাত।
সেইসমূহত দি, হয় হয়, এতিয়া তুমি আমাৰ আমাৰ ভাৰত। ভাৰতীয় প্ৰেক্ষাপটত সৰ্বভাৰতীয় প্ৰেক্ষাপটত তুমি। সেই বস্তুটো চোৱা আজি আজি মই ৰিলচ বিলাকত দেখি আছো যে এই। চতুৰ্থ স্তম্ভৰ ওপৰত মানুহে ইমান খিনি ইমান খিনি কথা কৈছে বা টিভিত তেওঁলোক। কিছুমান অপ্ৰাসংগিক বিষয় কোনজন আহ হেৰিয়ে তাৰকায়ক। কি লিপষ্টিক লগা আছে? কোনজন কোনজন তাৰকাই দিনটোত কিমান খিনি টকা। কাপোৰ পিন্ধে, এইসমূহ অপ্ৰাসংগিক বিষয় হয় নে নহয়? আমাৰ ভাৰতবৰ্ষই ইমান খিনি সমস্যা। সমস্যাৰ সৈতে যুঁজি আছে, বাস্তৱিক সমস্যয়াৰ সৈতে যুঁজি আছে, সেইসমূহ তেওঁলোকে বিচাৰি উলিয়াব পৰা নাই। আজি আমাৰ এনেকুৱা এনেুৱা মানহ আছে, এনেকুৱা এনেকোৱা ই। আছে এনেকুৱা এনেকুৱা ইনফ্লুৱেঞ্চাৰ যি সকলে দিনত বিচাৰি বিচাৰি। মানুহক দুমুঠি দুবেলা খাবলৈ নোবোৱা মানুহক বিচাৰি বিচাৰিকৈ সহায় কৰেগে এতিয়া। চৰকাৰৰ দৃষ্টিগোচৰ বা কৰ্ণগোচৰ কৰাটো দায়িত্ব আছিল কাৰ আচলতে? সেইসকল লোকৰ আছিলে, চতুৰ্থ স্তম্ভৰ আছিলে, গতিকে চতুৰ্থ স্তম্ভই।